কি কৈছা। কি কৰিছ।
এ বহি আছো। বৰষুণ দিছে আমাৰ এইফালে, বৰষুণ দিছে বতাহ মাৰিছে।
এতিয়ানে?
বৰষুণ দিছে অ', বতাহ মাৰিছে বৰষুণ দিছে।
অ'।
এফালে নাই দিয়া?
এইফালে নাই দিয়া, এইফালে নৰ্মেল বতৰ ধুনীয়া হৈ আছে এতিয়া।
অ'।
তাৰপিছতে এতিয়া গা মোৰ ঠিকে আছে নে?
গা মোৰ ঠিকে আছে বাৰু কাঁহটো একেবাৰে ভাল নাই হুৱাগে।
অ'।
হেৰী হ'ব চাগে লাহে-লাহে কফ বোৰ নাইকিয়া হলে হ'বগে ইমান কফ ওলাইছে নহয়।
অ'।
কফবোৰ উলিয়াই-উলিয়াইে আৰু ভাগৰি গৈছে ৰাতিপুৱা একদম একেবাৰে একখিনিকে ওলাই আহে আৰু।
ওলাই আহিলে ভাল আকৌ।
ওলাই আহিলে ভাল বাৰু। একদম কাঁহ উঠিলে যে, অ', পেটত যুৰ পৰে কাৰনে বেয়া।
অ'।
তেনেকুৱা বুঢ়া মানুহে কহা নিচিনা কাহিছোঁ।
অ'।
মোক নিজে-নিজে মুৰ হাহিঁ। ৱা মোৰ কাঁহটো এনেকুৱা হৈছেগে নে বুঢ়া মানুহৰ কাঁহ কবলেহ?
সেই আকৌ তিতা মাৰি পেলাই কাঁহটো তিপা মাৰি কঢ়া হয় অকল জিয়াই দিয়া নহয় ভালকে।
নহয় একদম কফতে পৰেগে যে কাহটো হেলভা ঘেক কেই, ইমান ঘিণ লগা অ', এনেকুৱা।
বহুত-বহুত কফ হৈছে আহক দে, পকী গৈছে। উম, সেই ঔষধ খাই অকন ভকি গৈছে তাৰমানে সেইটো ওলাই দিবলৈ এতিয়া ভিতৰত আছে, সেইবোৰ ওলাই আহিছে। ভাল
নহয়-নহয় বগাই-বগাই হৈ আছে।
অ'।
ঘিণ লগে।
উম হুম। তহঁতৰ কচু খেতি কৰিছে নাই? সেইফালে নকৰে নেকি কচু খেতি?
কচুৰ খেতি আমাৰ এইফালে উম এইখিনি নাই দেখা, ক'বাত-ক'বাত কয় এই পাহাৰত অ', নগা বিলিলাকে কয় এইবোৰ হে কিনি
অ', অ'। আমাৰ কৰিছে বাৰু বেছি নহয় এইবাৰ ক'বাত বুলে সিমান নহলে ভালকে। সেই দেউতা যে তেনেকুৱা হৈছে ভৰিতটো বিষাইছিলে যে, তাৰপিছত তথাপিও হৈ আছে বাৰু হেৰি এ ডাঙৰ হৈ হৈছে গছ, কিমান ওলাই আৰু বেছ সেইকাৰণে ওলাব এইবাৰ।
মোকে আকিছিলে
লগাই থৈছে অঁ
আহি আছে অ খাব লাগিব তাপাই
উম। ঢ়াই এনেই খেতি সেতি বোৰ এতিয়া কিনো খেতি কৰে জানো বাম খেতি হ।
অ', কচু কেতিয়া খান্দিব আহি ন তাত অ', খান্দিব হ'ব ন অ বহুত দিন আছে
আহিনত খানে এতিয়া ভাদ অ এতিয়া ভাদ নহ নহয় এতিয়া আহা হে শাওণ
উম শাওন ভাদ আহিন বহুত দিন আছেগে
অ বহুত দিন আছে টাইম হোৱাই নাই
উম টাইম নাই হোৱা
উম
আহিনত আহিনৰ আগতো খান্দিব পাৰে ভাদ ভাদ মানতো
অ নেপায় ন অ ভাদতো খাই ভাদ পা খায়েই আও খানি আমাৰ কেজোপা যিহে ভালকে নহবই নহয় নো ভাদৰ পৰাই অলপ অলপকে খানি খাই থকাই ভাল আৰু
অঁ
হয় নহয়
অ এনেকে ভাদ পাই খাব লাগে
উম তেনে ধৰ দোকানৰ মানুহ আহিছে চাগে দোকানী ঘৰলে
দোকানি ঘৰ মানুহ আহিছে মানে হেই আক দুকানৰে মই পিছফালে ৰৈ আছো ইমান বৰষুণ দিছে নহয় হেৰি মই ঘৰলৈও যাবলৈ নোৱাৰা হ কেলে
অ সেহঁতৰ তাতে আছ।
অ'।
অ'।
ভাত বনাবলৈ লাগিব।
অ' তাকে এনে ফেচবুক, ফেচবুক কিবা কিবি দিছ নাই এইকেইদিন?
নাই দিয়া
মই এইকেইদিন যে খেতিলে সোমা পা তেনেকে দিয়াই নাই কেতিয়াবা তাতো গোটেইখন ৰঙা হৈ শেষ আও চব লাল দাগ পৰিলে চব চচপেনে হয় নেকি অহ
মনে নাই যোৱা দিবলে তাপা এই ফটো একপি মাৰিবলে মন নাই যোৱা যদি আৰু কিনো কৰো হেৰিটো কত ফটো দিলো ঐ একে সোপা ফটোকে
ময়ো কোলা দেখিহে মন নুজুৱা হল মাৰিবলে চেহেৰাটো ইমান বেয়া হৈ পৰিলে যে
আগৰ ফটো বোকেনো কিমান দি থাকিবি
অঁ সেটোকেহে মোৰ ভাগৰ ফটো চটো নাই দিয়াই নাই এতিয়া চব ৰঙা হৈ হৈ গ'ল চব ডাউন হৈ গ'ল মানে
অ' মোৰ তেনেকুৱা হ'ব এতিয়া মোৰ হোৱা তেনেকে নাই বাৰু।
আকৌ চাচপেণ্ড কৰি দিয়ে বুলিও ভয় লাগে আক
অ' সচাকে দি থাকিব লাগিব। দি থাকিব লাগিব পাই তোৰ কিমান মান হ'লগে।
এ মোৰ নাই হোৱা তুহ ভাগৰ কিমান।
তোৰ কা মনতো নাই পাহৰিলো পোন্ধৰ মান হৈছে নি পোন্ধৰ মান মানে ষ্টাৰৰ মিলাই হে আও
অ' মো ষ্টাৰ সেদিনিহন দিলে কি ইমান মন গ'ল মানুহে পাঁচটা মান দিলে তিন তাত।
ছাবস্ক্ৰাইব হৈয়ে থাকে যে, হৈয়ে থাকে যে কি হয় জানো।
মা মোবাইলটো পা
অ' মা মোবাইলটোৰ পৰা মানে হেৰি মাহেকৰ মূৰত এবাৰ ছাবস্ক্ৰাইব হৈ থাকে আকৌ মোৰ পৰা মা টোৰ পৰা। পইচা আহি থাকে বাও মায়ে যানো পায় মা কিবা এটা আহে চাগে টপি দিয়া যদিও নাজানো।
অ' কি মাটোপা পইচা গৈ থাকে সেইটোপা
অ' মা টো মানে মোৰ ভাগৰ ইয়ালে মানে ছিক্সটি, ছিক্সটি নাইন টকা মানে প্ৰতিমাহে আহি থাকে।
অ কেনেকে সেইটো হ'লনো?
মই এবাৰ ছাবস্ক্ৰাইব কৰিছিলো দে তহঁতৰ পৰাও দেখোন কৰিছিলো। তোৰপাওঁ কৈছিলো ভিনিদেও তোৰ পাও কৈছিলো চাবস্ক্ৰাইব। এতিয়াতো ভিনদেউ তোৰ তো পৰাও আহি নাথাকে নহয়, ভিনদেউতো পৰাও আহি নাথাকে কিন্তু মা তোৰ পৰা আহিয়ে থাকে তাৰমানে।
হষ্টাৰ হে মোৰ তো পৰা ষ্টাৰ হে লৈছিলি ছাবস্ক্ৰাইব কৰা নাছিলো অ' মোৰ পৰা অক ইষ্টাৰ হে দিছিলি।
অ' তেতিয়া হ'লে চাবচক্ৰাইব কৰা টো আহি মাৰ টোৰ পৰা চাবক্ৰাইব কৰিছিলোঁ আক
তেনেকে আহি থাকে কিজানি চাবচক্ৰাইব কৰাটো পৰা।
হা।
তেনেকে গৈ থাকে চাগে চবৰে গৈ থাকিব বা তেনেকে।
যানো নেজানো নহয় এতিয়া।
সেইটো কাৰণে পইচা বাঢ়িছে সেইফালে, সেইকেইটা হৈছে।
পইচা হে কি বা আহি থকা কাৰণে মই ভালে পাইছো কিন্তু আকৌ এহি উম বেদ না হোৱা বাও। বহুত দিন আছোগে পঁচিছ ডলাৰ হ'লে মানে তো পইচা পালোয়ে হেতেনি।
উম'।
অ সেইটো তেনেকুৱা হৈয়ে থাকে যে কেলে জানো? মই গ'লে চাম চাম বুলি সে আকৌ ভাবিয়ে আছিলোঁ।
অ। মই নাজানো নহয় চাব
উম, এ কিমান মান হ'লগে জানো মোৰ?
অ জানো।
মই এনেই কণ্টেণ্ট মনিটাইজেচনত ইমান নাই অহা সেই সেইটো সেইটো সেইটো মানে মোৰ চাচাকাৰাইব। বহুত দিন মিলাই আকৌ ষ্টাৰ খিনি মিলাই পেলাইহে কিবা এটা হৈ চাগে।
অ' মোৰ ভাগৰ ক চাৰি ডলা হে মোৰ। এই মাজতে খালি আও এইকেইটা। দু টু চেন, থ্ৰী চেণ তেনেকে মাজে-মাজে খুব দিছিলে মাজতে পইচা।
অ' এতিয়া নাই দিয়া নেকি?
খেতিলে খেতিলে ময় একআনা দিয়াই নহয় এভো।
অ' দি কৰি চাবি আকৌ সেই দিয়া কেইদিনতে খুব দিবিচোন।
দিয়াক কিন্তু সেইকিনি দিনত একদম ভিনদেউ ফটোকপি দিছিলো যে সেই কোম্পানী ফটোকপি সেই কপিত যে তিনি চেন মান পালো, মই ভাবিছোঁ এ কপিটনো পামনে বোলো হ'ল এই যে দুহেজাৰ মানুহে চাইছিলে বাও
অ ভিওছ আহিলে মানে উ কি দুহেজাৰ চাই পেলাই যদি তোৰ তিনি হৈছে আহিছে আজিকালি এহেজাৰত ওৱানহে দিয়ে।
অ তাকে সে দুহেজাৰ তিনি আহিছে আকৌ তাৰপিছ পাছতে তেনেকে ফটো আকৌ আকৌ একপি দিছিলো যে কলাক্ষেত্ৰত মৰা তিনিজনীয়ে মায়ে সেইয়ে বায়ে দেউ তাই ছিলে সেই কপিটো পাইছিলো চৈধ্যশ হৈছিলে তেতিয়া এতিয়া জানো কিমান হৈছে নাজানো আৱ চৈধ্যশ হৈছিলে আকৌ তেতিয়াৰ পৰাচোন দুই চেন এটা তেনেকুৱা হৈছিলে।
কিহবা পাইছিলো মই সেইদিনা পাইছিলো মানে সেইদিনা তাৰ পিছতে আৱ হেৰী হৈ গ'ল পথাৰলে যাবলে ল'লো যে সেইবোৰ বাদ দি দিলো নহয় আৱ দিবলে নায়ে নোহোৱা হ'ল। আকৌ মও বেলেগত অহ, অ। আকৌ বেলেগক ময়ো দিলে মানেহে মোক দিব। অ, এবছৰ হৈ গ'ল অ। তাকে যে হ'ল এইকেইদিনত দিম আকৌ এতিয়া কেইদিনমান পিছ পা মনটো ভাল লাগক আৱ।
কেতিয়াবা কোনোবা একপি ফটো পুৰা ভাইৰেল হৈ যাব আকৌ সদায় দিলে দিলে।
অ কেতিয়াবা হৈ যাব।
উম। মোৰ ভাগৰ সেই নাচৰ ফটো কপি হোৱা নিচিনাকে একপিটে দেখোন ছয় ডলাৰ পাইছিলো। অকল ফটো কপিতে অকল ফটো কপিতে ছয় ডলাৰ পাইছিলো।
দি থাকিলে মাজতে হৈ যায়। মানুহবোৰে চাই বেছি ভাল পাই যায় নহয়। কেতিয়াবা তাপিছতে হেই অ। তাপিছতে মাজতে আকৌ আমিওটো দিব লাগিব ন? মই দিলে মানে হে কিন্তু এতিয়া সেই কপি দিছো বেছিকে লাইকে মানে মই আকৌ নাই যে বহু দিন ধৰি।
ময়ো কাকো নাই কৰা যে একো। সেইকাৰণে মই ফটোও নাই দিয়া। বেলেগ কাকো একো চাপৰ্টো কৰিব নাই পৰা।
বেলেগকো লাইক, কমেণ্ট কৰিব লাগিব তেতিয়াহে সিহঁতে দিব। কিন্তু দিলে মানে দিয়ে আক' দেই। মানুহবোৰে নিদিয়াকে নাথাকে। অ আ আমি যদি দি থাকো মাজে মাজে। দিয়ে তাপা তেতিয়া আকৌ ইয়াত টো হয় মানে মানুহবোৰে চাই
আমাৰ সেই মাহীহঁতৰ যে হেই মাহীহঁতৰ হেইয়েও দিয়ে নহয় বৰজনাকৰ জীয়েকজনী। মাহীহঁতৰ।
কোনজনী, কোনজনী মাহী?
এই হেৰিয়ৰ ওচৰত বিলৰ পাৰ
অ, বিলৰ পাৰৰ মাহীৰ বৰ্তাকৰ জীয়েক, অ', অ', তোলে দিয়ে কিবা লাইক-চাইক এ দিয়া দেখিছো। মোক দিয়ে মোৰটোত দিয়ে আও প্ৰতিটোত প্ৰতিটোতে দিয়ে তাই।
অ', মোকো দিয়ে। তাৰমানে তাৰ হেই তাইৰ সন্মুখলে অহাবোৰ দিয়ে মানে।
অ তাইক মই দিয়ে পোৱা নাই। তাই মোলে নাহেই। কেতিয়াবাহে দিওঁ কেতিয়াবাহে তাত তাই কিন্তু মোৰ প্ৰতিটোতে দিয়ে আকৌ।
তে দি যায় আকৌ এফালৰ পৰা যিবিলাক আহে সন্মুখলে।
অ প্ৰতিটোতে দিয়ে তাই। মই সেই মই ইমানকে তাইক দিবলে নেপাওঁ। হে দিওঁ।
অ।
বা নিদিয়াকে নাথাকে আও।
তাইৰ মাতটো ইমান অকমানি ন?
সৰু ছোৱালীৰ নিচিনা তেনেই।
অ, সঁচাকে আ আমাৰটোৱে এদিন শুনি আছে নহয়। মই মানে হেৰি কৰি থাকা, তাৰপিছত ইমান অকমানি ছোৱালীয়ে কথা কৈ আছে বুলি কৈছে। তাৰপা মই বোলো নহয় এইজনী আমাৰ মাহী সিহঁতৰ বোলো হেৰি, বহুত ডাঙৰ ছোৱালী বুলি ডাঙৰ বাহঁতককে বোলো ডাঙৰে নে সৰুৱেনে তেনেকুৱা বোলো।
অ মোতকে এ এবছৰ ওপৰ হ'ব। এবছৰৰ ওপৰ। অ। ভাল আকৌ বা তাইৰ ভাগৰ হেৰি গদ ভেম নাই সিহঁতৰ পৰিয়ালৰ সিহঁতৰ কিজনীৰ ভিতৰত। কত ঘূৰি দিলি নাইকিয়া হৈ পৰিলে মাতটো। হেল্লও
হেল্লও
ক'ত ঘূৰি দিছিলি বোলো মাতটো নাইকিয়া হয় পৰিছিলে।
অ', পতককে হেৰি, নুশুনা হয় গৈছিলোঁ কেলে জানোঁ',
অ', হ'ব দে তেতিয়া, তই কাম কৰ তেনেহলে, মই যাওঁ',
অ', - অ',